কি কৰি আছা?
আছোঁ এনেই বহি, তুমি?
হয়, নেকি? মই আৰু এই কি ক'লে ভন্টিৰ কাৰণে ফল ফুল কেইটা কাটি আছিলোঁ আৰু কোৱা
অ', হয়, নেকি? কি
এই আৰু চিজনৰ কি থাকিব? আম অনাৰস ফল
হয়, হয়। কি তুমি, অ', অ', তুমি মানে ফল মূলত কি ফল বেছি ভাল পোৱা?
মই বেছি আৰু কল খাই ভাল পাওঁ, মানে মই কলটো মানে এতিয়া ফ্লেভৰ, ফ্লেভৰ মানে ভাল, ভাল টাইপ মানে বেলেগ, বেলেগ ফ্লেল-ফ্লেভাৰত আহে নহ যেনেকা আমটো একেই টেইষ্ট, অনাৰসো এক-একেই টেইষ্ট পাইনপ'ল, মেংগো আ বেলেগ, বেলেগ আহি যায় ন? কোনোবা চাই-কোনোবা চোৱা চেনি কল হ'ল, মালভোগ কল হ'ল, ভাল, ভাল কোৱালিটি এনেকে আৰু কলটো বেছি ভাল
হয়, ময়ো কলে ভাল পাওঁ বেছি, সেইত আ
মইতো কেতিয়াও খোৱা দেখা নাই।
হা, হা, হা
মইটো কেতিয়াও দেখা নাই।
কল ভাল লাগে, মই বেছি মানে এনে সুদা কল খাই ভাল নাপাওঁ, বেচ চি, ভগ মানে মই গাখীৰৰ লগত খাওন অ, গাখীৰৰ লগত খাই গাখীৰ গাখীৰ ভাত আৰু মানে ফলটো মই বেছিভাগ ভাল পাওঁ। ভাল লাগে কল খাইকে আৰু মানে টিনো হয় ন। কল আমাৰ কাৰণে।
মানে উম, গম পোৱা যায়দি মানে মানে কলটোৱে মানে মানুহৰ মানে ৱেটিয়েন হয় জানা নে চিন্তেফিক্লি এতিয়া ডক্তৰে কৈ মানে অ, কল খালে মানে ৱেইট গেইন হয় বেছিভাগ মানুহৰ।
অ, হয়-হয় ঠিকে ক'লা তুমি।
ভালে হয় মানে শৰীৰৰ তানে এইটো ভালেই হয় হয়, আৰু কি কি ভাল পোৱা তুমি?
আৰু কল, অ কল ভাল পাওঁ, আম ভাল পাওঁ, অনাৰস ভাল পাও আৰু আৰু কি কয় থগীআম, তাৰ পাছত অ, আংগুৰ আছে বহুত মানে চিজন চিজনত খোৱা বিলাক খাই পেলাই বিৰাট ভাল লাগে, এতিয়া যেনে তুমি ধৰিলোৱা, এতিয়া আমৰ আৰু অনাৰসৰ চিজন চলি আছে ন? মানে বজাৰত বহুত মানে কম দামত আম অনাৰস বিলাক পায়ে আছোঁ আৰু মানে খায়ে আছোঁ বিৰাট ভাল লাগে, তুমি ছিজনৰ আমবিলাক
হয় অঁ খাইছ খোৱা মানে এনেকা হয় মানে জানে। আজিকালি মানে এনেকা হয় যে আজিকালি ফল ফুলৰতো মানে বিষে বেছি মানে আজি আজিকালি জানানে এনাৰ্জি আৰু এনাৰ্জি আৰু কি বোলে এইবিলাকতকে মেডিচন বেছি'- ছে জানানে ফ্ৰুটছত, চব কি বুলি ইমান ভালদৰে মানে এ, খালেও কনজিউম কৰিলেও এতিয়া চোৱা, আম বেছি খাই থকাৰ বাবেও মানুহক ডায়েৰিয়া হৈ আছ ছে, জ্বৰ আহি আছ ছে মানে বহুত, এইটোতো চিজনৰ ফল। টো নালাগে, বাত ৰেমেডিশ্বনৰ কাৰণে এনে টা চাইড ইফেক্ট হৈ আছে। দেখিছা চ' আজিকালি খায়ো মানে প্ৰ'ফিটো নাই মানে ল'চে হয় জানানে। কি বুলি আনাৰসো চাবাচোন। মিঠা, এতিয়াটো মিঠা হ'ব লাগে। একদম টেঙা এক একো টেচে নাপাবা তুমি। আম চাবা, এটা উম, তুমি এট এটা জোগাতে পাঁচ কেজি মান আম ল'লা ন। তুমি এটা আম খাই চাগে বা টেঙা ওলাব, এটা আম খাই চাবা কি বুলি টেষ্টলেচ ওলাব এট এটা আম চাবা মিঠা ওলাব, সেনেক কা টাইপ ভয় থাক কে জানানে আজিকালি মেডিশ্বিন ইমান আছে নহয় খোৱা বস্তুটো। চো কি বুলি উম, মানুহৰ শৰীৰ কাৰণে ইমান অ', মানে ইমান বেয়া নহয় ক'বই নোৱাৰিম মানে আজিকালি ফল ফুল খায়ো মানে ভয় লগা হৈ গৈছে আজিকালি গম পোৱা নে? আৰু কি বোলে চাইটিফিকইংলি মানে ইমান আৰু মানে কল খাই মই কেলে ভাল পাওঁ জানে? এইটো বেছি মাত্ৰ তাতে মেডি ইমান এইটো ইনক্লুড নাথাকে, যেনেকাে তুমি এতিয়া আজিকালি চোৱা আমত ইমান মেডিচিন আছে, বেজি সানি, সানি পকাই জানানে? আৰু কি জানা তুমি? মানে কি মানে
আ, তুমি যেনেকা ক'লা মানে ফল মূল বিলাকত মেডিচিন দি আছে। মই ৰিচেণ্টলি নিউজ মই বাতৰিতো দেখা পাইছিলোঁ, বাতৰিত মানে দেখাই আছিলে, কি মানে বজাৰত ধৰা ছে মানে কিমান দুটা মানে বেছিকৈ বয়স দুখীয়া মানুহেনতে মানে আম আম এতিয়া চবেই ন চিজনৰ আম খাই বি বি খাই পেলাই বহুত বিৰাট ভাল পায় ন
অ মইো আজিকালি মানে দেখা পাই আছিলো এতিয়া আহ মই মানে চাপ'জ এতিয়া মইতটো অ কি বোলে এইটো এইদিনাখন বাতৰিতটো চাইছিলো থাকিবলৈ ডা'য়েৰিয়া হোৱাৰ কাৰণে নে মানে মানে আৰু জ্বৰ এইবিলাক কাৰণে মানে চিজনৰ ফ্ৰুটছ বুলিুলে খাবওঁ নোৱাৰি আজি জালি জানে এনেকা হৈ গৈছে মানে চিজনৰ ফুড চো মানে দুনিয়া মেডিচন আৰু কিবা কিবি দিয়া হয় যোৱাৰ কাৰণে খাবও নোৱাৰি বুঢ়া পোৱা মানে বাচ্ছা কেইটাকো দিব ভালদৰি াইা
হয় হয় ঠিকেই কলা মানে এতিয়া আমি বজাৰত গ'লেও মানে ইমান মানে আম বিলাক দেহা পালেও এতিয়া মানে খাবলৈ দি যায়ে ন
হয় হয় হয় তুমি ঘৰত আনি খাই চাবাচোন ঘৰত আনি এটা খাই চোৱাৰ পিছত ধৰ আনটো খাব মন নাযায় এইটো মেডিচিন দি ইমান আম অ মানে আমনি লগাই দিয়ে নহয় এইবিলাক খাওঁতেও মানে খাব মনে নাযায় জানানে
হয় হয় ঠিকেই ক'লা তুমি অ মানে এতিয়া মানে ভয়ও লাগে মানে ক'ত বা মানে এতিয়া মেডিচিন বিলাক আমাক ইফেক্ট কৰিলে মানে আমাৰ গা শৰীৰতটো বেয়া কৰিলে মানে ন সটো ভয় লাগে সেইকাৰণ মানে খাব ভয় লাগে খাও নাখাও খাও নাখাও হয় যায় নহয় স স কাৰণে বেছিভাগ পোৱাই নাযায় আজ কালিয় ফল মূল অ এতিয়া মে মানে আহ ক কি ফলৰ নাম বিলাক জানা বৰ্তমান
অনাৰ উম, ডালিম
হয়, হয়, কল হয়।
লেচু হ'লছ খাইছা নে লিচু এইবাৰ ইমান ভাল আহিছ ছিলে আৰু ইমান দাম নহয় লেচ চু কেইটাৰ
হয়, হয়। ঠিকেই ক'লা তুমি।
নশ টকা গুচছা মানে এটা গুচছাটো মানে উম, কি বুলি নশ টক কা মানে
অ', ইমান দাম গৈছে নহয় নো।
পাইছে নহয়, লাষ্ট দামটো জানা, লাষ্ট প্ৰাইজ সাতশ টকা। ইমান তথাপিও মানে খাইছোঁ আৰু মানে জানে ইমান যে খালোঁ নহয়।
হয় নেকি?
থাকিলে ভাল মান নে জানানে আ, লেচু কল এইবিলাক মানে ঘৰৰে হয়, ঘৰতে থকাটো খালে মানে ভাল আৰু মানে জানানে ইমান মানে আজিকালিও মানে ৰঙা ৰঙাটো হয়ে লচু ভাবাচোন ইমান যে চাইড ইফেক্ট ইমান মেজি শ্বন তুমি মানে ক'বই নোৱাৰে কিমান যে মেডিশ্বিন আছে তাতে। মানে খাওঁতে খাওঁতে মানে মানে মানুহে উল্টা বেমাৰে পৰি যায় ভালৰ কাৰণে হয় মানে বে
হয়, হয় ঠিকেই ক'লা মানে উম, এতিয়া গাঁৱলীয়া বস্তুবিলাক ন এতিয়া গাঁৱত গ'লে মানে তাতে মেডিশ্বিন নাথাক কে গছতে হয় মই মানে মই এইটো লেচিৰ সময়ত মানে মই গাঁৱতে আছিলো। এই বি ত খালো মানে গছ গছৰ পৰা চিঙি চিঙি ইমান মিঠা মিঠা লেচু বিলাক মানে চিজনতো মানে বহুত খালো আৰু মানে আমো খাইছো আম মানে গছৰ পৰাই নেচুৰেলটোটো। অঁ বিৰাট ভাল লাগিল। খাই ফল -মূল খাই কে বহুত ভাল লাগে আৰু আমাৰ কাৰণে মান বহুত হেল্দিও হয় ফল ফল -মূল বিলাক ন!
হেল্ডি বুলিও কি ক'বা আজিকালি যেনে মেড ফেন আছে নহয়। হেলডিও ক'ব নোৱাৰি মানে আজিকালি
হয় হয় ঠিকেই ক'লা এতিয়া গছত গছত হোৱাতটো ঘৰতে হোৱাটো এতিয়া খাব পাৰিবা তুমি ন। ঘৰৰ ফল মূল বিলাক এতিয়া বাহিৰত কিনিব গলেও মানে অৰ্গেনিক বিচাৰি যাব লাগিব ন। এতিয়া এনেই যতে পৰা ল'লেও মানে ভয় লাগে। ক'তবা মেডিচিন দিছে নেকি আৰু মানে এইটো খাইকে আৰু আমাক অ সুখ হ'ব নেকি
অ কিবা বেলেগ চাইড এফেক্ট হৈ যাব নেকি বা সেনেকা আৰু।
মানে এতিয়াও চোৱা আহ কি কয় এতিয়া মানে কি কিছুমান ফল মূলৰ চিজন নাই ন
হয় হয় এতিয়া চিজন নথকাও ফল মূলো আহি যায় মানে জানানে।
ঠিকে ক'লা মানে এহতৰ মানে একো টেষ্ট নাথাকে আৰু সোৱাদ নাই।
হয় হয় এইবাৰ তৰবুজটো আমি কম মাত্ৰাতে দেখা পোৱা হৈছে। জাননে এইবাৰ নায়ে ইমান তৰবোছ।
অ', অ', হয়-হয়। তৰবোছটো নায়ে মই মানে চাগে মই এটা লৈ গৈছিলো ঘৰলৈ লৈ আনিছিলো চৰি অ, মানে এইযে এই একো টেষ্ট নাই এনে মানে
অ, একদম তেষ্টলেচ মানে। তেষ্টলেছ মানে জানানে? কি বোলে আজিকালি ক'লো কি আপ আজিকালি ফ্ৰছত ইমান চাইড ইফেক্ট আছে ইমান চাইড ইফেক্ট আছে তুমি ই
হয় হেল্ল' হেল্ল'
পাবা য হেল্ল' যদি পইচা ৱেষ্ট মানে কম হেল্ল' কেনে নে থে
অ অ তোমাৰ নেটৱৰ্ক টো অলপ ইছু হৈ আছে আটকে আটকে আহি আছে তোমাৰ কথা হয়
অ মানে আজিকালি ইমান এইটো হৈ গৈছে নহয় আজিকালি মানে ইমান মেডিচিন ইমান এইবিলাক হৈ আছে নহয় ফল ফুলতো মানে যি খালেও মানে বেমাৰী হৈ যায় মানে ইপিনে কিনিতেও ঘটা আছে কিনিতেও ঘাটা আছে মানে হেল্থৰ কাৰণে খাবলৈ বিচাৰে ডক্টৰ প্ৰভাইড কৰে কিন্তু আমি লওঁতে খাওঁতে মেডিচনে পাও মানে য'ত
হয় হয় ঠিকেই কলা তুমি এতিয়া মানে এতিয়া উম আমাৰ এতিয়া উম বাৰমাহীয়া ফল মুল বিলাক তো খাব পাৰে মানে তাত ইমান মেডিচিন দিব নালাগে হয় হয় মধৰিয়াম হল হয়
মানে কাৰু ঘৰত হোৱা কল হল কুহিয়াৰ হল ভাল ভাল মানে খাব ইস্তি হাট
হয় হয় এতিয়া মানে এইবিলাক বস্তুৰো খাব পাৰি আৰু মানে আমি আমিও গম পাও হেহতেও গম পায়গে এইটো বাৰ মাহ চলি থাকে ইয়াতে কি আৰু মেডিচিন দিম বুলিকে ন এতিয়া চিজন চিজন বিলাকৰ মানে জল্দি জল্দি ওলাব কাৰণেও মেডিন দিয়ে এনেক হৈ আছে আৰু
আৰু বাকিচো চব ঠিকেই
অ অ অ ভালে আছে আৰু। ঠিক আছে দিয়া আজিৰ কাৰণে, অ দিয়া বাই বাই।